কি কৈছা।
এয়া তোমাৰ মই এই দোকানলৈ আহি আছিলো মানে দোকানৰ পৰা এ এনেই ঘৰলে গৈ আছো তোমাৰ খোজ, কে তুমি।
এ ময়ো অলপ অলপ ওলাই আহিছোঁ।
অ, অ তোমাৰ দিনতটো আজি মানে কতোকে ওলোৱা নাই বতৰ চতৰ বেয়া নাই। সেইকাৰণে নোলালো কলো এতিয়া এয়া এতিয়া ওলাইছো ৰাতিপুৱাৰ পৰা ওলোৱাই নাই জানা।
গম পাইছো ৰাতিপুৱা যিহে ৰ'দ দিছে এতিয়াও, বৰষুণটো দিছে, সেইবিলাকে আও, বৰষুণ দিয়ে
গাটো ভাল নহয় জ্বৰ জ্বৰ লাগি আছে মানে, এই জ্বৰ এটা আহিছে বোলো বহুত বেয়া জ্বৰ বোলে।
উম,
সেইকাৰণে তোমাৰ মই কলোকো ওলোৱাই নাই এ এতিয়া ওলাইছো তোমাৰ অকমান।
ইটোয়ে বতৰটো ঠাণ্ডা পৰোতে অ'কন ওলাব লাগে আৰু
উম, বেছি ভিতৰত সোমাই থাকিলো বেয়া কিমানো, ভিতৰত সোমাই থাকিবা।
উম, এইবিলাকে আৰু এই ভাত পানীতো খোৱা নাই চাগৈ এতিয়ালৈকে? ভাত, ভাত পানীটো খোৱা নাই চাগৈ এতিয়া লৈকে। নাই নাই আমাৰ ঘৰত বনাইহে আছে এই মানে বজাৰ অকণ কৰিব আহিলো যে।
অ',
সেইকাৰণে হেৰি কি আছিলে খাবৰ লৈ ঘৰত গৈ এতিয়া বনাই পেলাই খাম গৈ হে চাগে।
অ',
উম,
অ', তুমি?
আমাৰ মই এইমাত্ৰ কলো দেখোন ঘৰত গৈ পেলাই খাম বুলি।
অ', কি আনিছে বা আজি?
হে?
কি আনিছে বা তোমালোকৰ?
এই মাংস অকনমান লৈ যাও বুলি ভাবিছোঁ ৰ'বা, তাকে।
এতিয়া দোকান খোলা পাবা জানো?
এ নাই আমাৰ এখন, মানে চিনাকি দোকান আছেতো সি দিনে ৰাতিয়ে খোলে দোকান তালৈকে যাওঁ আও।
অ', অ,
উম,
তোমাৰ মাংস কালি আনিছিলো আজি অ, মাংস অকন খাবলৈও মন যায় দিয়াচোন। উম, মানে বেছি খালেও বেয়া মানে লিমিটত খাব লাগে আও মোক মানে আমাৰ সপ্তাহত মানে এদিনহে নাখায় বৃহস্পতিবাৰ বাকী খিনি মাছ মাংস অনা হয়ে বা কিবা ডিম ঠিম হলেও অনা হয়ে মানে।
উম, আমাৰো একে বুইছা। সপ্তাহত সাতদিন মাহতো তিনিদিনে খোৱা হয়। তাৰ বাহিৰে আমি মানে এদিনো
বৃহস্পতিবাৰে ম‌ই তোমাৰ জন্ম হোৱাৰ পৰা মানে নাখায় যে সেইবাৰটোৰ পা। মানে, মই খোৱা নাই আৰু।
উম, উম, উম।
এ চোৱাওতে সৰুৰ পৰাই মানে কৈছিলে বৃহস্পতিবাৰে নাখাব মানে মই বিয়া চিয়া নপতালৈকে আও। সেইটো তোমাৰ সৰু পৰাই সৰুৰ পৰা মানি আহিছো দিয়া সেই যিকোনো মানিবতো লাগিবই, কি কোৱা?
উম, উম, এনে কথা এটা কোৱাচোন তোমাৰ ব্যৱসায় কেনেকুৱা চলি আছে ভালেই চলি আছে নে নাই এতিয়া বৰ্তমান?
ব্যৱসায়টো তোমাৰ মোৰ এতিয়া ঠিকে চলি আছে।
উম, পিছে কি ব্যৱসায় কৰি আছিলা মই শুনিছো বোলে তুমি হেৰি কৰিছ, ফাৰ্মিং কৰি আছিলা বোলে?
অ', ফাৰ্মিং কৰিছিলো অ,
অ', এনে কেনেকুৱা চলি আছে বৰ্তমান অলপ ক'ব পাৰিবা নেকি মানে মইও কৰিম বুলি ভাবিছিলোঁ অলপ।
উম, মৈ তোমাৰ ফাৰ্মিং ঠিকে চলি আছে। তোমাৰ, তুমি খুলিম বুলি ভাবিছা নেকি? জেগা কিমান আছে জেগা?
উম, জেগা বেছি নাই এশ বিঘা এটা আছে কমেই।
এ ধুনীয়াকে আৰাতে তুমি তাত শুই বৈ থাকি থাকিব পাৰিবা।
অ'।
তাকে অ, শুই- শুই মোক দিব পাৰিবা।
সিঅ আৰু কোৱা?
এইয়া তোমাৰ ম‌ই পি পে এই ৰাস্তাতে খোজকাঢ়ি আছো লগৰকেইটা মানকে পালো তাকে সিহঁতক কৈছো ৰখা বোলো মই আহি আছো।
উম,
বাকী শুনাচোন মোক ফাৰ্মত মানে তোমাৰ, এ তোমাৰ লৰা এটা লাগিছিলে পাম নেকি?
অহ, পাবা পাওঁতে চাবা দেই লৰা এটাতো আছে। খালি তাৰ অলপ চৰিত্ৰটো দাগ লগা। ছাগলী ছাগলী অহ, সি এহ সি এহ উম ল'ৰাটো ভালে আছে বাৰুতে খালি অকণ মানে চৰিত্ৰত দাগ লগা বুলি কয় যে মানুহে। সি সেইটো টাইপ অলপ।
অ
কাম চাম কৰোওঁতে অকণ ভালকৈ কৰিবা মান পইচাঁ -চইচা অলপ কম লয় ল'ৰাটোৱে, সেইটো হিচাপে চালে তোমাৰ লাভেই হ'ব।
অহ। তোমাৰ এনে দিনে ৰাতিয়ে কষ্ট কৰিব পাৰিবনে?
দিনে ৰাতি পেটটো লে কচ
ফাং- ফুং কৰিব।
নাই দিনে ৰাতিয়ে কষ্ট কৰিব পাৰিব বাৰু হেতে। খালি সেইয়াই অকল মই কথাটো যে তোমাক ক'লো সেইটো অলপ গুৰুত্ব দিবা আও।
উম, গুৰুত্ব দিম বাৰুতে। এ হেৰি এ তোমালোকৰ সিফালে দুবৰি বন হ'ব নেকি?
এ দুুবৰি বন আছে বাৰুতে টাৱৰ সমান আছে নহয় এতিয়া তুমি কাটি নিব পাৰিবা?
নহয় মানে তুমি যদি তুমি মানে দুবৰি বস্তা আমাৰ এইফালে মন্দিৰ এটা আছে হে তাত মানে এইয়া গাড়ী চাড়ী সদায় ৰাতিপুৱা পূজা কৰিব আহি থাকে যে।
অ।
তে তোমাৰ দুবৰি মানে বস্তা ডেইলি দুবস্তা তিনি বস্তাকো লাগে। এবস্তাত তোমাৰ এহেজাৰকো দিয়ে তিনি বচ তুমি তিনি হাজাৰ টকা পাবা দুুুবৰিবন যদি তুমি তিনি বস্তা কাটি দিয়া এনে যদি ৰাতিপুৱা উঠি পেলাই তিনি হাজাৰ টকা এটা পাবা।
সেইটো মই ভাবিছিলো মানে কি হ'ল জানা
উম।
আমাৰ যোনখিনি দুবৰি বন আছে সেইখিনি মানে টাৱাৰৰ সমান হ'ব ওখ।
অ', সৰু -সৰু দুবৰি বন নাই নেকি?
সৰু- সৰু মানে সৰু -সৰু বুলি ক'লেও তামোল গছৰ সমানেহে এজোপা আছে।
অহ। তেতিয়াহলে নহ'ব মই বেলেগ ফালে চাব লাগিব, নহ'ব- নহ'ব সেয়া ক'ত হ'ব।
তাৰ কাৰণে কৈছোঁ তোমাক।
আজি ৰ'দটো কিন্তু ভালে দি আছিলে ন' ৰাতিপুৱা।
ভাল দিছিলে -ভাল দিছিলে বঢ়িয়া দিছিলে তোমাৰ মই অকণ বৰষুণত জিকিলো আজি সেইকাৰণে মানে জ্বৰটোহে তোমাৰ হ তাৰপিছত আকৌ তোমাৰ সন্ধিয়া সময়ত মা লগত হস্পিতাল গ'লো তাৰপিছত তোমাৰ এই আমাৰ তিনিআলিতে ঝুমণ ভজ হুছেইন বুলি কোৱা যে ডাক্তৰ জন
অ গম পাইছোঁ। মইও দেখাব গৈছিলোঁ। বুইছা এদিন
অহ।
মোৰ হেৰি কি হৈছিলে, বেলেগ বেমাৰ হৈছিল। বেলেগ বেমাৰ হেৰি দি দিলে। তাৰপিছত মানে কি বেমাৰ হল মই এতিয়া ধৰিব পৰা নাই আজিলৈকে হৈ আছে।
অ, মই আকৌ তেওঁক দেখালো।
উম,
তেওঁ- তেওঁ দেখাওঁতে মোক কৈছে আপোনাৰ হাগুন্তে বোলে পেচাব যাই বুলি কৈছে।
মানে বেমাৰৰ ৰিপৰ্টটো সেইটোহে ওলালে মানে আজি।
এইটো কাৰণে মানে তুমি গাঁৱলীয়া ঔষধ খাব লাগিব বুইছা।
অ', এইটো কিবা নতুন ভাইৰাছ আহিছে বুলি কৈছে।
বাইৰাছ ন' এইটো মানে আগৰ পৰা আমাৰ ককাৰ দিনৰ পৰা হৈ আছিলে এই মাজতে হোৱা নাছিলে আমা প্ৰজন্মত তেতিয়া আকৌ তোমাৰ তাত গাত গাইছে যদি গম নাপাওঁ।
অ অ মানে চোৱাচোন, বেমাৰটোৰ নামনো কি মুতিলে বোলে পেছাৱ যায় বোলে। সেইটোতো মুতিলোৱা আমাৰটো মুতিব সময়ত এনেও হেৰি পেচাপ যায় হেৰি তোমাৰ মুতিব সময় এনেও এইটো হোৱা হলেও বেলেগ কথা, যে হাগিবৰ সময়ত পেছাব যায়।
উম
মুতিব সময়ত বোলে খুব বোলে হেৰি পেচাৱ যায় বুলি কৈছে।
গম পাইছো বাউ এতিয়া তুমি ইয়াতেটো এনেকে নকবা নেকি ভাল নহয় নেকি
অহ
সেইটো কাৰণে গাঁৱলীয়া ঔষত এটা খাব লাগিব। কি জানা কচু গছৰ যে সেই আঠাটো যে
আহ
তাৰ ৰস খাব লাগিব তুমি
উম।
এগিলাছ খালে নহব, দছ গিলাছ মান খাই তোমাৰ ধুনীয়া হৈ যাব আৰু তাহাতি গা ধুবও লাগিব। তেতিয়াহ তোমাৰ ভাল হব।
অহ অহ, কত পাম সেইটো
তোমাৰ যদি বগা কচু হয়। তেতিয়াহলে তুমি বিছ গিলাছ খাব লাগিব আৰু দুবাৰ গা ধুব লাগিব। যদি কলা কচু পাই গল
অহ
তেতিয়া হলে তুমি এবাৰতে হৈ যাব।
অ, মই তোমাৰ এতিয়া পিছে মই তোমাক জনাম যদি হয় মই যাম। ভাল হবনে?
অ এইটো হেৰি পুৰা মানে ককা দিনৰ হে ওলাইছিলেতো এইটো গেৰেণ্টি আছে। তোমাৰ যে ভাল হবই বুলি
উম
বাকী তোমাৰ এতিয়া খেতি পথাৰৰ ফালে যোৱা নাই নেকি?
অহ, আজি বৰষুণতো দিছে। কাইলৈ কঠীয়া অলপ পেলাওঁ নেকি ভাবি আছোঁ। বুইচা
এতিয়া কঠীয়া পেলাবা হে আমাৰ ৰুবলৈও হল। শেকো হব এই সপ্তাহ। এই নেক্সট সপ্তাহ আমাৰ শেষ হব আৰু
মানে আমাৰ এইফালে বৰষুণ দিয়া নাছিলে যে
অহ
তাৰ কাৰণে মানে কঠীয়াখিনি হেৰি হৈ গৈছে। কঠীয়া পেলাবলৈ সময়ে মিলাব পৰা নাছিলোঁ।
ধান পেলাবলৈ সেই কাৰণে আজি বৰষুণ দিছে। চাওঁ কি হয়।
উম
যদি ভালে চলি থাকে। এনেকে যদি বৰষুণটো দি থাকে কেইদিনমান। তেতিয়াহলে পেলাবলে ভাল হয়। কাৰণ কিয় পানীতো নহলেতো কঠীয়া নহব তুমি জানাই কথাটো।
হে এইটোতো হয় বাৰু এনেই তুমি কিনা যাব তোমাৰ
উম পাওঁতে ধানৰ টেনশ্যন নাই হে ধানৰ হেৰি নাই বাৰু তে সেইটো ঘৰতে আছে দুলিত এক দুলি। হেৰি কি আছিলে ঘৰটো সমান দুলি এটা আছে আমাৰ ঘৰত বুইছা।
অহ
এক বিঘাত মাটিত বনাইছোঁ। গুলীটো
অহ, মই
উম।
মই তোমাৰ এনেকৈ ৰখা নাই বাৰু তে ধান।
উম,
মই তোমাৰ এনেকুৱা ঘৰ চিষ্টেম এটা বনাই দিছো মানে মাটি এনেকুৱা ভৰাল টাইপৰ ডাঙৰ।
ভাল কৰিছা ভাল কৰিছা বুইছা ভঁৰালত নিগনি নোসোমাই আমাৰ এইফালে এনেকুৱা হন্দুৰ নিগনি তোমাৰ যি হৈছে নহয় মই সদায় এটা-এটা ধৰি পেলাই ভাজি খাব লাগে।
আজিকালি মই দেখিছো মানে এই দুলি বিলাক আনিবা এবছৰো নাযায় বেয়া হৈ যায়। আকৌ তুমি দুলি কিনিবা আকৌ ধান উলিয়াবা আকৌ হেৰি কৰিবা তাত ধুনীয়াকৈ তোমাৰ মই হেৰি আমাৰ তোমাৰ য'ত য'ত থৈছো
উম।
ভৰালত ভৰালটো তলতো তলটো পকা কৰি দিছেও।
পকা কৰি দিছা ন?
অ' তলটো ধুনীয়াকৈ পকা কৰি দিছোঁ।
ভাল কাম কৰিছা কিন্তু পকা কৰিলে কি হয় জানা মানে গটুৱাটো আমাৰ কি হয় দুলিটো এনে বাহ হৰ যিহেতু বনাই বা ত, মানে ভাঙি পেলাই সোমাই যায় গটোৱা সোমাই, এন্দুৰ সোমাই, মানে সোমাই-সোমাই মানে ধানতো হেৰি কৰি দিয়ে বেয়া কৰি পেলাই।
অ'।
তাৰ পিছত তুমি যদি তলত পকা কৰি দিছা এতিয়া সোমাবলৈ চাঞ্চে নাই যদি পকা ঘৰ এটা যদি বনাই দিব পাৰা ধান থ'বলৈ সেই
তলটো পকা বাহিৰটো বাৰুতে হেৰি মাটি যে আছে এনেকুৱা তোমাৰ এনেকা বাটাম দি তোমাৰ এনেকুৱা মাটি দি মজবুতকৈ বনাইছোঁ।
ময়ও এটা বনাম বুলি ভাবিছিলো বাঁহ নাই নহয় এইফালে আমাৰ ঘৰ ফালে বুইছা।
অ'।
বাঁহ যোন কেইজোপা আছে
বাঁহ নহয় তুমি শুনা এনেকুৱা হেৰি শাল কাঠৰ যে এ কি বাঁহৰ বুলি শাল কাঠ দিয়াতো মই একদম ধুনীয়াকৈ তুমি ডাঙৰ হোৱালৈকে তো ধুনীয়াকৈ যাব ভালকে বনোৱা যাতে বেছি খৰচ নহয় বিশ ত্ৰিশ হাজাৰ টকাৰ মানতে ঘৰত যদি তোমাৰ শাল কাঠ আছে শাল কাঠটো গোল-গোল কৰি কৰি পেলাই কাটা।
শালকাঠ নাই বুইছা চন্দন গছ কেইযোৰমান আছে।
অ' এই আৰু বঢ়িয়া তেতিয়াহ'লে তেনেকয়
এই বঢ়িয়া নহয় এজোপা বেছিলে মই দছ লাখ বিশ লাখ পাম তাত যদি মই দুলিত বনাই দিওঁ এই বনাই দিব পাৰি পিছে এনেই উপ হেৰিটো ভালেই আছে চন্দন কাঠটো যিহেতু হেৰি নহয় কিছিলে এইটো কাঠ খোৱা হিটো কি আছিলে কি বুলি কয়? মই পাহৰি গৈছো।
ঘূনে খাই ঘূনে।
ঘূণেটো মানে নাখায় বুইছা যদি তুমি হেৰিত দিব পাৰা উম চন্দনকাঠ দিব পাৰা। তাকো ৰঙা চন্দনটোহে বগা চন্দনটো নাই নহয় বুজিছা। ৰঙা চন্দনটোহে আছে উম।
মিনিমাম নাই বুলি ক'লেও তোমাৰ পঁচিশ বছৰ ত্ৰিশ বছৰটো যাব।
এইাৰ পঁচিশ বছৰ বহুত যাব বুয়চা।
অ' যে তুমি এটা দুলি কিন্তু তোমাৰ খুব বেছি এক বছৰ যাব তাৰ পিছতো কি হয় জানা এই পচি যায় তলটো পচি যায়।
উম, সেইটো হয় বাৰু দে ঠিকেই কৈছা তুমি কথাটো।
কৰিব লাগে দুলি কিনিব লাগে দুলি এটা দাম পুৰা সাতাইছশ আঠাইছশ টকা।
উম। আমাৰ সেইফালে মানে বাঁহ নাই বুইছা নহ'লে মই বনাব জানো বাৰু দে বাঁহখিনি যোনখিনি আছে
অ'।
সেইখিনি বাতে গৈকে মানে টিপীয়া টিপীয়া বাঁহ বুইছা মুঠ তো মূৰ সমানে হ'ব বাঁহকেইজোপা ওখ হব নেদেখে।
সচটো বেয়া চাগৈ
সচ নে তুমি কি কবা যি বেয়া বা মোৰ ঘৰ বনাবলৈও মানে মোৰ বাহিৰৰ পৰা ইনপোৰ্ট কৰিব লাগে অষ্ট্ৰেলিয়াৰ পৰা
উম উম মোৰ তোমাৰ এই এটা বাঁহ আছে তোমাৰ এই ভুলুকাটো যে একদম মস্ত মস্ত এই বহুত ওখ তোমাৰ তামোল গছ পাৰ হৈ যায় উম উম আৰু ম স্ত তোমাৰ বহুত মস্ত মানে। তা পেটতো সময়ত কিমান মস্ত সেনেকোৱা মান হ'ব এডাল তুমি দাঙিব অকলেই নোৱাৰিবা মানে।
অ আমাৰ যোনখিনি আছে এজোপা আছে ধৰ হেৰি যোনবিলাক টাৱাৰ যে থাকে মোবাইলৰ এই কেইজোপা মানে খৰচ আছে মোবাইলৰ টাৱাৰতো সমান ওখ আও কেইজোমান আছে মানে একেবাৰে চাপ মানে মিডিয়েম জোখৰ নায়েই মধ্যম জোখৰ।
অ এইটো এতিয়া বাঁহি চাহি বনাই সেইটো বাহঁ নেকি?
এই সেইটো দি যদি বাঁহী বজোৱা তুমি তোমাৰ ঘৰ পাই যাব বাঁহী বজালে আকৌ ফুহ মাৰিলেতো সেইত নাবাজিবই বাঁহী। তাৰ কাৰণে তোমাৰ হেৰি লাগিব কি আছিলে মিচিন লাগিব বজাবলে। উম তাৰ কাৰণে কৈছোঁ তোমাক এইটো কথা বুইছা।
উম উম উম। বাকী মোৰো মানে পথাৰত তোমাৰ লাগি আছো আৰু দুসপ্তাহ মান হ'ব আৰু লেঠা মৰা পিছত ভাল হ'ব আৰু। এই বহুত যাব লাগে পথাৰত ভাত দিব লাগে কঠিয়া দিব লাগে কেতিয়াবা।
উম।
আৰু হাজিৰা মানুহনো কিমান লগাব সদায় সদায় ভাত পানী ন পইচাটো দিব হেৰি নাই আকৌ মাও ইমান নোৱাৰে না সেইকাৰণে দিনত তোমাৰ হাজিৰা মানুহ চাৰি পাঁচটা লগালে। তাৰ পিছত আকৌ ৰোৱনী আছেই ইমান সোপা ভাত বনাব দিগদাৰ হয় মানে।
অ কাম এটা কৰিব পাৰা ভাত বনাবলৈ আমাৰ যে সেই এলেচ
অ।
যাক টেঙা বুলি যে কয়।
খ
তাকে ৰাখি ল'ব পাৰা নহ'লে কি? কোৱা তাক যদি ৰাখি লোৱা সি ভাতটো ভালকৈ বনাই।
উম। কি মই তা বাপেকে এই যে এই যে আলবিৰ-